স
অহ, কি কৰি আছা।
হেল্ল' অহ। শুনি আছো। কি কৰিছ।
ইয়াত। চাহ খাবলৈ লৈছো।
ভাত খালি।
খালো। কি কৰি আছেনো।
কি,,, মই এয়া বহি আছো।
অহ।
কিহেৰে খালি।
ভাত,,,,,,? মটৰ আলু ভাজি। মটৰ ভাজি জে।
অহ। ভাজি- ভাত খালি। তহাত, তহঁত কালি বিয়ালৈ গৈছিলি নহয়।
অহ। বিয়ালৈ গৈছিলো। হেই এইটো কি ক বিয়াত। এ পোলাও খোৱাইচিলে। পোলাও ভালেই নহলে কিনো শে, শে খুৱাইছে পোলাও খোপা।
আউ কি খুৱালে।
তাপা পুৰি চব্জি খুৱাইছিলে। স ন সেইয়াই তাৰ পৰা হেৰি আও ৰাস্তাডাল যিহে। বেয়া
বোৰ হেয়ি পলস পৰিছে নে?
পলস নাই পোৱা বাৰু, হেৰি সিহঁতৰ ঘৰলে যোৱা ৰাস্তাডালহে বেয়া। লুং লুঙীয়া বাট, বোকা তেনে।
মই নগ'লোয়ে সেয়া। বৰ্তা এতিয়া য এৰিছে। তাপা উঠি আহিছে, আৰু বিচনাৰ পা। উম। তহঁতৰ মাটি ৰুব হৈছ চেনে
নাই হোৱা, হাল বাই আছে, পানীয়ে শুকোৱা নাই।
অ'
পানী যিহে এইবাৰ, এইবাৰ ৰুবলে দেৰি হ'ব পানী যিহে হৈছে আউ।
অ'
উম।
তাকে হে এইবোৰ, বৰষুণে নেৰা হ'ল আও।
তাকে হে।
আজি অলপ দবা খুন্দা বৰষুণ দিছে নি?
উ। পানী বাঢ়িছেহে সে বৰষুণেত। পানী বাঢ়িছে হে বৰষুণত তাকে বতৰটো ভাল দিছ শুৱা।
সে শুৱা মানুহক দেৰিলৈকে শুৱা মানুহক ভাল দিছে।
অ'।
উম, ৰাতিলে কিবা কি কিবা কিবি আনিবি হন নি?
নাই গোটোৱা নাই এতিয়ালৈকে। আপোনোকে গোটাইছে নি?
নাই গোটোৱা। সুধিছো আৰু, গোটাইছে যদি তালেকে যামগে।
তাকে।
অ'। ঘৰৰ ফালে খবৰ কেনেকুৱা?
ঘৰৰ ভালে খবৰ ভালে। কালি আহিছিলে সোনটোদাহঁত।
অ'।
উম পাম ঠাই গ'ল এটাক বৰশিয়ে পাব লাগে শুই দেখি বৰশিটোৱাবলৈ লাগে তাকে মাছেই নাই ক'ৰপৰা পাবি বাৰু।
পইজা পানী কা হৈছে বাা
তাকে।
উম। আমাৰ জাপানি কৱৈ পোৱালি হৈছে দেখোন বাও কি হয় আকৌ বন
আহিলে যি কাহিনী এটা মাকে, ছোৱালী চাই দিছে ছোৱালী, চ
অ! অ তাৰমানে অকল দে দা অা নাই আৰু আহিছিলে ন লগন
অ!
অ' তাকে মা হব ভাল!
খব ভালেই! আজি কঠীয়া পাৰিছে হেনো
আহ!
অ!
বতৰ ভাল পাইছে।
তই ভাল কছা পানী বাঢ়িছেহে। কাইলে আকৌ আজি আকৌ গধূলা খাত লাগিব নহয় আগবেলাই পাইছে আকৌ গধূলালে খাত, লাগিব নহয়।
আহ তকেহে, উম। মায়ে কি কৰিছে?
মা নাই মা জানো ক'লৈ গ'ল? এই অ'।
অ', আমাৰ ঘৰৰ পৰা তেতিয়া ঘৰ নাপোৱাগে।
না, আহা, পোৱাহিয়ে নাই।
অ', অ'।
অ', হেৰিয়ৰ লগত গৈছে, উম।
উম। তাপা কঠীয়া চঠীয়া পাৰি হ'ল?
পাৰি হ'ল।
অ'
আৰু পাৰিবলৈ নাই আজৰি উম
ভাত কিহে খালে?
আলু চাটনি।
অ'
হে আলহী আহিছিলে
আলহীক আমাৰ ঘলৈ এপাক লৈ আহিব
অহ, যাব লাগিব বাৰু সময় হওক। কিমান মিনিট চাবিচোন তই।
হৰি এইটো কি কয়। কাইলে আহিব আম খোৱা
অহ, হ'ব বাৰু অহ '। কাইলে কো জাম বাৰু। কবালে যোৱা প্ৰগ্ৰেম আছে নি?
প্ৰগ্ৰেম নাই কলে কু যোৱা। কলৈ যাব।
উলাবি কবালে যাম। এক পাক।
তাকে হে।
কি খালে উম ছা ত
বাত চিংবা হোৱা নাই। আহ কি কৈছা?
অ
কি কৈছা?
অ
হেল্লো''
হেল্লো' হেল্লো' তহত, সিন তহঁত সেদিনা শন লবলৈ যোৱা নাছিলেই জানো?
অহ গৈছিলো ললোগে।
শৰণ ল'লিহত।
ল'লোগে। চাইজ। যোৱা গৈছিলো।
অ', তাত মানুহ আৰু আছে নে? অ।
আছে সাতাইশ-সাতাইশ জনমান হৈছে।
তাত হৰি ভকত ধেই হ'লা আৰু। অহ।
হৰি ভক ক'ত ধেই তাকে চিনা-জনা হে নাই।
তাকেটো।
অ।
মোবাইলটোৱে ভিডিঅ' কৰি আনিব পাৰিলি হেতেন।
এই আমি শৰণ লৈ থাকোতেনে কেনেকে মোবাইলত ভিডিঅ' কৰিব। আমি শৰণ লৈ থকা ক'পা ভিডিঅ' কৰিব। আৰু লগত তেনেকে কোনো যোৱাই নাই নহয়। আৰু তাত হেৰি কৰি বহি তাত লগতে বহিবলে নিদিয়ে নহয়, বেলেগ-বেলেগকেহে মানুহবোৰ, বহে ইনেই। সেই হেৰিকে যোৱাবোৰ।
অহ। এনে লগত যোৱাবোৰ বেলেগ এহে বহিবলৈ দিয়ে।
অ', হেৰি এইটো কি, সন্ধিয়াবৰ সেনেকে বেৰি লয় যে।
অ', অ'। অহ। এই মাহত আৰু কৰ'বাত বিয়া ওলাইছে নে?
এই মাহত বিয়া গম পোৱা নাই এতিয়ালৈকে।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
অ', অ', আপোনালোকে চিঙিলে, আমাৰ হেৰি কাইলে চিঙাৰ কথা কৈ আছে।
অ', যাবি। চিঙিবিগে।
যিহে যাবলৈ বাটটো।
তাকে ৰাতটো যোৱাটোৱে দিগদাৰ।
উম, এতিয়া বৰষুণ দিছে আৰু পানী বাঢ়িছে। আমাৰ পুখুৰী পানীয়ে বহুত বাঢ়িলে। পুখুৰী পানীয়ে ব
আমাও পুখুৰী পানী ধেৰ বাঢ়িলে। এই মিনিট তই চাবিচোন। তাকেই। অহ। হেৰি তাৰপা আকৌ ক'বালৈ যোৱা প্ৰগ্ৰেম নাই।
বালে যোৱা প্ৰগেম এতিয়া নাই জেঠা ন'। আহিছো গেহে।
অ', অ', পাহৰিলোয়ে সেইটো কথা। জেঠাই ঘলে গ'ত। কি কি চালি।
অ', ওচৰতে বুট ঘাট বুলি হেৰি অকন আছে তালৈ গ'লো। চিমে চাকৰি, তাৰ পিছত সেনে আলহী ঘৰলে গ'লো আৰু।
অ', অ', বি গাঁত মুংগলী বিশেষ শুইব লগীয়া নহ'ল আৰু। মানুহৰ গলে গৈছা
মানুহৰ ঘৰলে গৈছোঁ। এনে ওচৰত চাবলগীয়া তেনেকে সেই নায়ে যে।
অ, নাই। তাকে।
উচতে উ নৈ এখন আছিলে ব্ৰহ্মপুত্ৰৰ কনা ঘৰলে য বগে মেগী দুইডা নাই হেই এইটো কি কাই দছ তাৰিখেহে মাতিছে ইঘাৰ তাৰিখে চোৱা খেতি গধূলালে সকাম আছে তাৰ পা স দেদাও যাবগে যে। স দেদাও যাবগে যে সোমবালে পিঠা পনা কেইটামান বনাই দিবলৈ মাতিছে।
অ' তাকেহে ডিউটিটো বেয়া পোৱা নাই বাৰু ভালেই পাইছ।
আগদিনা চোৱা খেদি পাছদিনা আহ সেইদিনা-সেইদিনা চোৱা খেদি গধূলালে সকাম পাতি পাছদিনা পিঠা বনাবলৈ দিছে।
সেইটোকে কছো বেয়া হোৱা নাই।
তাকে।
মা এতিয়া ঘৰ পালেগে নে নাই? হ
কতনো অ পালেহি পালেহি খব খৰি সোমাই আছে।
অ' অহ হওক দে ব কেনেহেলে পালে, পালেগে
উম।
বহুত দূৰ বাট উম, আম আম পকিছে নে?
আম পকিছে। আদাই হব হল
হয় নি? অহ। তাকেহে খাবলে যাবহে লাগিব।
আহিব।
কাইলৈ মানে যামা আৰু। অ, হ'ব। তাকে হে।
হব দিয়ক তেতিয়া।
অ', হব তেতিয়া